হেল্ল'। হেল্ল'। এই আছো ভাতকেইটা খাই উঠিছো বুইছা! তুমি কি কৰিছা?
মই এয়া ভাত খাই অকন শুই
আজি মানে দেৰি হ'ল। এ আলহী আহিছিলে
অ'।
মানে ভাত-পানী হৈ গৈছিলে হৈ যোৱাৰ পিছত পিছত আকৌ আলহী আহিলে ঘপক কে তাৰপিছত তেওঁলোকক ভাত, অ' তেওঁলোকক ভাত খাব, অ' তাকে তেওঁলোকক ভাত খাবলৈ গ'লোঁ, তেওঁলোকে আকৌ ভাত নাখাওঁ বুলি ক'লে।
অ'।
ভাত নাখাওঁ বুলি কলে তেখে টোকানে আক' এ লুচি বনালো। লুচি আৰু এনেকে এ বুটদাইল তাকে বনাই দিলোঁ তাকে কে খালে
বুটৰ দালি এনেই কেনেকে বনোৱা?
বুটৰ দালিত এইটো মই এনেই, অ' আমি আৰু খাবলৈ হ'লে তেনেকেই বনাও কিন্তু আৰু তুমি লৰালৰিকে বনাবলগীয়া হ'ল যে!
অ'
ধনু ৰুটি খিনি আটা খিনি মাৰি লৈ পেলাই মই আৰু এই এইটো কি বুলি কয় বুট দালি খিনি গৰম পানী দি তিয়াই থলোঁ। দাদায়ে বনায় বৰ ধুনীয়াকে আ তাৰপিছত মই মানে দাদাৰ পৰা শিকিছিলো তাৰপিছত দাদাই কি কৰে মানে, এই ঘিউত বনায়!
ঘিঁউত
অ' ঘিঁউত বনায়, মানে তেল নামাৰে। বুট দালিখিনি মানে, তিয়াই লৈ পেলাই অলমান টাইম থ'লো মানে লুচিখিনি হোৱালৈকে মই তিয়াই থ'লো মানে! মায়ে ক'লে তইয়ে বনাচোন কি বনাওঁ তাৰপিচত সেইটো কাৰণে তিয়াই থৈ পেলাই বুট দালি খিনি আলু দিলেও দিব পাৰা বা যোনে যি দিয়ে আৰু তাতে, মই আল আৰু এই আলু দিলোঁ, অমিতা দিয়া নাই মানে অমিতা দিলে বেছি মানে ডাঠ হৈ যায় যে আৰু চবতে অমিতা নিমিলেও। তাৰপিছত আৰু বুট দালিখিনি তাৰ পাছত পিয়াঁজবোৰ মানে দুটা পিয়াঁজ ডাঙৰ-ডাঙৰ কাটি দিছো মানে এটা পিয়াজে চাৰি ভাল কৰি আক আকৌ মাজেদি টুকুৰা কৰি দিব পাৰি যে তেনে ডাঙৰ পিয়াঁজ দুটা ললোঁ, তাপিছত আদা-নহৰু অকণ পেষ্ট কৰি পেলাই সেই কুকাৰতে দি দিছো মানে।
একেলগতে
তাৰ পাছত বিলাহী, বিলাহী দুটা কাটি কাটি দিছোঁ দুটা বিলাহী মানে ধৰা, গুটিখিনি উলিয়াই দিছোঁ টেঙা হ'ব যে, গুটি খিনি উলিয়াই পেলাই তাতে বিলাহীখিনি দি দিছোঁ। দি পেলাই পানী বেছি দিয়া নাই মানে-মানে ঢিলা কৰিবলে নহ'ব মানে। কাৰণ কুকাৰত আকৌ একে আকৌ মানে কেৰাহিত দিয়া নহয় যে তেল মৰা নহয়।
একেবাৰতে কুকাৰতে আৰু
অ' কুকাৰতে দি পেলাই তেল মাৰিম, তেল মানে তেনেকে নামাৰো মানে তাৰপিছত আৰু কি কৰিলো ধুনীয়াকে লুচিখিনি বনাই লৈ পেলাই। এ' তাতে আগধৰিতে পিয়াঁজ কাটি ললো দুটা। কাটি লৈ পেলাই কুকাৰত দিলো তাৰ পিছত জলকীয়া যোনে যদি জলকী কিবা খাব বিচাৰে মানে জলকীয়া দিলোঁ। আৰু তাতে ঘিঁউ এচামুচ ডাঙৰ চামুচ এফাতে ঘি ঘিঁউ এচামুচ দি দিছোঁ।
কুকাৰতে মানে গোটেইখিনি দি পেলাই আৰু তেনেকেই বনাইছে।
আৰু অকনমান বেছিকে দিছো আৰু। ডেৰ চামুচ ধৰিব পাৰা। তুমি ডাঙৰ চামুচে এপাতে, দেৰ চামুচ ঘিউ দিছো তাৰ পিছত বিলাহী দুটা দিছো। দিলোঁ মানে আদা নহৰু দি পেলাই, পেষ্ট দি পেলাই। হুইচেল মাৰি দিয়া লগে-লগে এ মানে হুইচেল মানে তুমি চাৰি-পাঁচটা ছটামান মাৰিব লাগিব মানে অকনমান, হেৰিও হ'ব লাগিব অকন ঘুগলা নিচিনাও হ'ব লাগিব একদম গোট গোটা হৈ থাকিলেও নহ'ব মানে। আৰু মানে হুইচেল বেছি, টাইম লাগিব আৰু মানে হু এতিয়াতো মাৰ আৰু দিগদাৰ হ'ল, কাৰণ আলহী আহি পাইছে কেতিয়া? আমি অকনমান টাইমহে তিয়াই থৈছোঁ। বাৰুকে গৰমপানীত তিওৱা কাৰণে অক অকমান হেৰি হ'ল বাৰু, তাৰপিছত ডাঠ হৈ গ'ল যে? তেতিয়া অকমান টাইম ৰখাই চাই কুকাৰটো একদম ঘুটনি মাৰি দিয়া নিচিনা হ'ল। মানে বিলাহী খিনি তাতে ভাঙি দিছো মানে।
অ'
বিলাহীখিনি তাতে ভাঙি দি তাৰপিছত এনেকুৱা গুটুং হেতা যে? গোল হেতা?
অ' অ'।
গোল হেতা লৈ পেলাই গোল হেতাখনত ঘিঁউ দুচামুচ দিছোঁ আকৌ মানে। সৰু চামুচেৰে আৰু তেতিয়া ঘি ঘিউ দুচামুচ আৰু তেল অকণমান দি দিছোঁ মিঠাতেল। দি পেলাই তাতে এই আদা-আদা যে। দীঘল দীঘল আদা কাটি দিছোন
তেনেকে আদা কুটি দিলে ভাল লাগে
অ দীঘল দীঘলকে আদ আদা কাটি দি পেলাই আদা দীঘল দীঘলকে কাটি দি তাৰ পিছত মানে তাতে জলকীয়া গুৰিও দিছো
উম
জলকীয়া গুৰি দি পেলাই আকৌ কচুৰ মুঠিও দি দিছোঁ
কি মুঠি অ কস্তুৰী মেঠি অ অ কচুৰ মেঠি
কচৰি মেথিটো দি পেলাই তাৰপিছত আৰু এই আদা মানে তুমি শ্লাইচ কাটি পেলাই আকৌ দীঘলকৈ কাটিব লাগিব তাত দি্বপ পেলাই সেইখিনি গৰম কৰিছো তাৰপিছত তাত তাতে ৰেডচিলো ও দি দিছোঁ আও জলকীয়া গুৰি দিপ পেলাই তাৰ পিছত আৰু কুকাৰ টো ঢাকনাখন খুলি আকৌ পটককে হেতাখন তাতে ভৰাই দিয়ে আৰু এনেকে গুটি দিছো আৰু হৈ গ'ল আছে
ৰ গৈছে
লে বহুত ধুনীয়া হৈছিলে
তেনেকে বাৰু আজিলৈকে বনোৱা নাই বনাই চাব লাগিব ৰবা
তুমি বনাইছা চাবা তাৰ পিছত মোক কবা
আহ
বহুত ধুনীয়া হয়
আমাৰ আকৌ সেই নৰৰ্মেলি বনোৱাাহে আৰু কুকাৰত সিজাই লৈ পাই তাৰপিছত
তেল মাৰিলে নহয় নহয় মানে উ এ এনেই এনেই আমিতো তেনেকেই খাও ন কিন্তু মানুহৰ এতিয়া তুমি ৰুটিৰ লগত লৰুচিৰ লগত দিবলৈ হলেতো তুমি যিতি কে
জিতিকে বেয়া হলেও বেয়া লাগিব আকৌ দুপৰীয়া আহিছে যেতিয়া
অ সেইটো কাৰণে মানে অকমান দিগদাৰ হৈ যায় মানে
উম
তাৰপিছত ইফালে আমাৰ দাদাৰ ছোৱালীজনীও আছে সৰু ছোৱালীজনী সেইটো কাৰণে তাইও আমনি কৰি থাকে দিগদাৰ মানে চবফালে উ
মিলাব লাগে
ক নোৱাৰে ইমান কৰিবলে
অ
সেইটো কাৰণে মানে ম ময়ে লাগি দিলোঁ।
ভালে কৰিলা।
অ এতিয়া মানে সঁচাকে ধুনীয়া হৈছিলে খাবলে। তুমি ট্ৰাই কৰিবাচোন। কেতিয়াবা চেষ্টা কৰিবা। অ মানে তুমি কুকাৰটোতেই দিব লাগিব। সকলোখিনি আৰু পিয়াজখিনি ডাঙৰ ডাঙৰকে থ'ব লাগিব হা আৰু পিয়াঁজটোৰপৰা মানে কি হয় মিঠাটো আহে মানে! বুজিছা পিয়াজটোৰপৰা মিঠাটো আহে আৰু। তুমি পাৰিলে অকনমান জান নাজান চেনি দিবা। অকণমান, অ চেনি মানে এচামুচ নহয় আৰু মানে আঙুলি এটাটো দি এক এক টিপা একটিপা চে চেনি দিবা, মানে সেইটো আৰু ঘিঁউ ঘিঁউটোৰো এটা নিজৰ সোৱাদ আছে ন? ত পিয়াঁজ ঘিউ আৰু চেনীটো মিলি পেলাই মানে বৰ ধুনীয়া হেৰি এটা হয় মানে। টেষ্ট এটা আৰু লগতে অ অ আৰু তুমি জলকীয়া ফালি দিবা। আৰু যদি পাৰা মা মানে শু কিছুমানে শুকান জলকীয়া দি এইযে লাষ্টত যে তেলটো মাৰে যে স যে এ তাত শু। শুকান জলকীয়া দিয়ে, এতিয়া কিছুমানে আকৌ শুকান জলকীয়া দিলে আকৌ পেটৰ
কিছুমানে নাখায়। বহুতে নাখায় শুকান জলকীয়া দিলে।
বহুতেই নাখায়। আমাৰ যে দাদাই এবাৰ মানে শুকান জলকীয়া তেনেকে মায়ে দি দিলে তেলত ঘপক আমাৰ ৰিলেশচনৰ দাদা এজনৰ তাৰপিছত আকৌ খাই লৈ পেলাই একদম পেটৰ কামোৰত বাগৰি ফুৰিছে নহয় বিচনাত।
অ' সহ্য নহয় চাগে?
অ, লাষ্টতকৈ একদম হস্পিটাল লৈ যাব লগা হ'ল।
অ'। বহুতে শুকান জলকীয়া খাব নোৱাৰে।
ও
আকৌ কিছুমানে যিমান শুকান জলকীয়া দিলেও দেখোন ভা ভালহে পায় জ্বলাটো বেছি হৈছে বুলি।
অ' আ- নহয়, শুকান জলকী‌য়া দুবিধ আছে। এবিধ হ'ল একদম জ্বলা বহুত জলাটো। আৰু এবিধ হ'ল এনেই মানে, নৰ্মেল।
দিয়াৰ এনে দিব
অ' মোৰ মতে যোন তো জ্বলাহে টো ৰাজস্থানৰ পৰা আহে নেকি? যোনটো জলকীয়া যে? জ্বলাটো ৰাজস্থানত মানে মই তেনেকুৱা জলকীয়া খেতিটো দেখিছোঁ মই। মোবাইলত এনেকৈ চাওঁ তে তেনেকুৱা মানে। সেইটো হ'লে বহুত জ্বলা- অলপমান জ্বলা হয় মানে। সেইটো খাবলে আকৌ ভাল হয় দেই। আমি আকৌ জুলকীয়া পুৰি খাওঁ। নহলে তেলত ভাজি খাওঁ। এই পানী দিয়া ভাত কেতিয়াবা খাবলৈ হলে তেতিয়া মানে আমাৰ মায়ে পুৰি দিয়ে বা
পুৰি দিলেও একে টেষ্টটো বৰ বেলেগকে ওলাই নহয়, বৰ ধ
তেলত ভাজিলেও ভাল লাগে। তুমি এনেকে কাম কৰিবাচোন তুমি হাফ মানে এনেকুৱা হাফ বইল কৰা ডিম খোৱা নে?
খাওঁ খাওঁ
তেলতে যে এনে ঢালি দিয়ে যে ডিমটোতে বাকী পেলাই, অ সেইটোত তুমি যদি জ- তুমি জ্বলা
জ্বলা খাওঁ।
অ' তেন্তে তুমি এটা কাম কৰিবা। সেইটো প্ৰথমতে এনেকে দি ল'বা ভাঙি পেলা সেই তো উঠাই দিলা তুমি উঠাই পেলাই হেল্ল'?
হেল্ল'?
অ' তাৰ পিছত তুমি ভাঙি পেলাই উঠাই ল'লা ন'? উ খাই লৈ পেলাই তাত কি কৰিবা তাৰ পিছত তেতিয়া তুমি সেই বস্তু এই তাতে শুকান জলকীয়া
উম
তেলত আ- ত- তাতে শুকান জলকীয়া দি পেলাই তাতে পিঁয়াজ মানে, ডিমটো উঠোৱাৰ পিছত আৰু। হাফ বইল কৰি পিয়াজ এটো- পিয়াজ এটা কাটি দিবা আৰু শুকান জলকীয়া দুটুকুৰ- তিনটুকুৰমান কৰি তিন- দুটামান শুকান জলকীয়া দি দিবা। ভাজি পেলাই নিমখ অকণ ছটিয়াই পেলাই সেই ডিমৰ লগত মিলাই পেলাই তেনেতে খাবাচোন ভাতৰ লগত।
খাব লাগিব ৰ'বা। মই নে জলকীয়াটো পুৰি বা তেলত ভাজি পেলাই আলু পি পিতিকাৰ লগত খাইছোঁ। বৰ ধুনীয়া লাগে। উম আৰু সেই তেলখিনিও পিটিকাতে দি দিব লাগে।
দি দিব লাগে- দি দিব লাগে, অ'। কিন্তু মানে এই যোনটো মানে বুট-দাইলৰ হেৰি প্ৰথমতে আমাৰ মানে কিছুমানে বুট দাইল খাই- সঁচা কথা কব গ'লে, বুট দাইল মই বহুত বেয়া পাওঁ। বুট-দাইল হওঁক, ঘুগুনী হওঁক, মই মানে সেয়া ঘুগুনি- ঘু- ঘুগুনি ভাল মানুহ মই নহয় দেই। ঘুগুনিযে খায় ডিমৰ সতে, মই এইবোৰ ভাল নাপাওঁ। কিন্তু আমাৰ হেৰি- ইটো কি বুলি কয়- বাকী বিলাকে আকৌ ঘুগুনি, বুট-দাইল খাই বহুত ভাল পায়। মোক যেতিয়া দাদাই মানে সেই বস্তুটো বনাই দি মই মানে সাংঘাতিক কে খাইছিলো আৰু বুইছা নে? একদম সাংঘাতিক কে।
আৰু বনাব জানিলে ভাল লাগে। কিছুমানে বুটৰ দালিত এয়া হেৰিও দি দিয়ে নহয়, কাজু খিচমিচ।
ম- এ সেয়া দিব পাৰে। সেয়া দিব পাৰিলেতো বহুত
অ' মানে মিঠাটো ওলাই যে, সেইটো দিলে।
এ আৰু তেনেকে বনাই মেলি খুৱালোঁ। এতিয়া গাখীৰ চাহ অকন বনাই দিলোঁ। খাই-মেলি ওলাই গৈছে। আলহী থাকিলেনো কেনেকে ভাত খাবা? তাৰ পিছত মই ভাত
অ'। আলহী থাকিলে বেয়াও লাগে নহয়? বাৰু হ'ব দিয়া ন'?
হ'ব দে অ ঠিকে আছে।